অ' ক'ত আছা?
এয়া, ওলাই আহিছোঁ।
অ ডিউটি আছিল, আজি ডিউটি নাই?
অ ডিউটি আছে চ
অ, অ আহ ইভিনিং আছে।
অ, অ, অ, অ
বৌ ভালে আছে, মই ডিউটিতে।
অ, অ
বৌ ভালে আছে?
অ, অ আছে ঘৰত। অ হ হা
অ এই হেৰি, অহ তাৰ জন্ম বহুত দিন মানে ইমান সোনকালে ডাঙৰ হ'ল ন ইয়াক সেইদিনাতে সৰু টোপলু এটা আছিল। তেনেকুৱা, বাকী কি খবৰ?
এ আছো আৰু
অ ভাতটো এতিয়া নাই মই আজি যাব লাগিব। আজি মোৰ ডাবল আছে ডাবল চিফ্ট আছে সেইকাৰণে তাতে কিবা অৰ্ডাৰ কৰি খাম আৰু
অ, অ, অ বাকী কেতিয়া দ কি নাখাব?
ডিউটিটো মই আঠটা বজাত যাব লাগিব ঘৰত, ৰাতি ডাবল চিফট আছে ন সেনেকুৱা ঘৰত চলি আছে। আৰু এই বেমাৰ তটো হৈয়ে থাকে। বছৰবোৰে, কিবা নহয় কিবা বেমাৰ এটা। তাই এক তানো নহয়টো হেনেকা অ সেইয়াই আৰু, আৰু মা চুগাৰ আছে ন, হাজবেণ্ড আছে, হাজবেণ্ড আজিকালি ইয়াতে নাই সি বাহিৰত আছে, আছে ভালে আছে, ভালে আছে, উম তেওঁ বাহিৰত আজিকালি আছে চলি আছে। তেনেকোৱাকে, সেইটোৱে, হেৰি নাই। বহুত দিন মই বোলো, বহুত দিন হেৰি হোৱা নাই। অ, উম লগো পোৱা নাই ন, আমি বহুত লগে পোৱা নাই কথাও পতা নাই মই বোলো কি হয় উম কি এনেকুৱা আৰু বাকী খুৰি ভালি মা তো হেৰি কৰি আছে মাৰ চুগাৰ বহুত ন ত সেইকাৰণে এই যোৱ কালি না যোৱা পৰহি সি ডক্টৰৰ তাত লৈ গ'লো। লৈ যোৱাৰ পিছত এ কথা নুশুনে নহয় মান কিবা খাব ল দিব খাব মানা কৰিলেও খায়। মানে মানা কলে ইমান হেৰি কৰিব নোৱাৰে মানে আৰু হেৰি হলে তোমাৰ চুগাৰৰ পেচন্টৰ হেৰি কৰিব লাগে কি কয় টাইমটো সদায় মেইনটেইন কৰিব লাগে খোৱাৰ টাইমটো সময়টো। এ ইমান দেৰি দেৰিকে ভাত খায় ৰাতি বাৰটা বজাত ভাত খায়। ৰাতিপোৱা এই অ ৰাতিপুৱা নত খা দিয় বাৰু কম কমকে খায় বা ইমান বেছি বেলেগ সেনেকুৱা বস্তুও নাখায় কিন্তু সময়ত। টো মিলিব লাগিব ন। এ
উম হুম
ৰাতি বাৰটা পোৱাৰ পিছত হজম নহয় নহয়। হয় তাৰপিছত ৰাতিপোৱা নটা বজাত খাব ব্ৰেকফাষ্ট। সেনকা টো নহয়। নহয় টাইমত খাব লাগিব কাৰণ ঔষধৰ কথা। ত ঔষধটোই কাম দিব লাগিব ন হেৰি কৰাৰ কাৰণে।
এনেও আম আমাৰ মানুহ বিলাক। তে ৰা
সোনকালে মানে খাদ্যটোত হেৰি তোমাৰ আঠটা বজাত যদি শেষ কৰিব পাৰি বহুত বেমাৰৰ পৰা মানে হেৰি পৰিত্ৰাণ পাব পাৰি। বহুত বেমাৰৰ পৰা শু হাউ আৰ কে কেনত কেনত সেইকাৰণে এে ঔষধ চৌষত আৰু নালাগে তেতিয়া আৰু দিবৰ কাৰণে বেছি ঔষধ খোৱাও বৰ বেয়া নহয়। বাকী খুৰীৰ যে ককালৰ বিষ ভৰিৰ বিষ হৈছিল ভাল পাইছে
কঁকালৰ বিষটো মোটামুটি এতিয়া ভাল পাইছে বাৰু কিন্তু আকৌ কেতিয়াবা হঠাৎ আহি যায়। কিন্তু সেনেতটো বোলে মানে মই ড্টৰ লগত কথা পাতিছো টো মানে বয়সৰ কাৰণে হয় আৰু। উম, বয়স মানে যেতিয়া অলপ বেছি কি হয় তে এতিয়া হয় আৰু। কিন্তু উ এনেই এতিয়া বৰ্তমান নাই, কিন্তু ঠিকেই আছে এ কেতিয়াবা উম, ঔষধ খিনি খাই আছে। ঔষধ খিনি খাই ৰেগুলাৰ কৈ। আৰু বাকী বিশেষ যিখিনি
বেছি আৰু এতিয়া বয়সো হৈছে।
বয়সৰ কাৰণে স খিনি হয় বুলিয়ে কৈছে সেইটো আৰু চবৰে হ'বা আমাৰো হ'ব সেনেকুৱাই আৰু।
উম বয়সো হৈছে আৰু অকলেও থাক চিন্তা তিন্তা বহুত নহ এতিয়া। সেইকাৰণে আৰু অ ভাবিও থাকো কিবা-কিবি চাগে, সেনে আৰু সেইকাৰণে।
অ সেইটো হয় ভাবো
এই চবৰে নিজৰ-নিজৰ এৰিয়া কালি হব আৰু ওচৰত নথখে ন? সেইটোয়ে ভাল হৈছে বাবুৰ লগত সেইটো আহিছে বাবুৰ মানে সময় খিনি ভালকে গৈ যাই আছে আৰু। নহলে তো সেইখিনি সময়ো নেগেলাক। হয় বাবুৰ যদি হেৰি নহল।
এই যে কেতিয়াবা অলপ ধৰক দেউতাক কোনো টেনচন নাই ন?
অ সেইটো আৰু। সেইটো ভাবে আৰু। উম, অহ, অহ এতিয়া মানে সেইটো বস্তুত ভাল হৈছে বাবু থকা বাবুৰ মুখখন সেইকনে বহুত খিনি হেৰি‌ পাই ন? তাৰ লগতে টাইমটো গুচিয়ে যায় সেনেকুৱা। আৰু এতিয়া মানে, অ' খুৰীৰ ভয় হৈছে এতিয়া বেমাৰ হ'লে ভয় হৈছে মানে। কিবা হ'লে নেকি বুলি ভাব এই হে হেত কিবা হৈছে কিবা হৈছে আইছিল আ আছিল যে ইয়াতে কিবা হৈছে মোৰ। টো
এ এতিয়া মানে আৰু এটা প্ৰব্লেম হৈ আছে ৰ মোক ক কৈ আছে তে এ মানে এ মানে হাতৰ আঙুলি বিলাক নিজে নিজে মাজে মাজে অলপ অলপ ফুলি যায় অলপ অলপ আৰু আৰু মানে এই যে পুআৰত ধৰে বুলি কৈ যে আমাৰ অসমীয়া ভাষা এ মানে সেই সেই ধ বোলে এতিয়া কিহৰ কাৰণে বেয়া কৰিছে
ই যদি হেৰি এই হেৰি কৰিব দিবা আহি নে এই হেৰিত এ এইটো ৰিমটলজিত দে অ ৰিমটলজিত ৰিমটলজিত একবাৰ দেখাই মানে এইখিনি বয়সত অলপমান হে দি হয়ে যে সেই কাৰণে হেৰি কৰিবা নোৱাৰ মানে চাবা লাগে আৰু কিহৰ কাৰণে বা হৈছে কেতিয়াবা আঠাইত্ৰিছৰ কাৰণেও হয় আৰু কেতিয়াবা ইৰি এচিড বেছি হ'লেও হয় ইউৰিক এচিডটো
ইউৰিক এচিড চোৱা নাই সেইবিলাক চোৱা নাই পৰীক্ষা কৰা নাই এতি দিয়াও নাই পৰীক্ষা কৰিব সেইবিলাক আৰু ইৰিকেচ হলে ভৰিখন চাগে বেছি বিশষ আৰু আমাৰ এনে ধৰ মাছ মাংস নাখায় ন বেছি মাছটো খায় মাংসটো খুব কমেই খায় মাংসটো খুবেই কম খায়
মাছটো যদি খাই কণী খাই নে নাই
কণীও খায় মাংসটো খুব কম খায় এই এক পিচ
টো নাখালেও কথা নাই কণী হেৰি যদি খাই বেলেগ ইমান হেৰি নহয়, মাংসতো ইমান হেৰি ন নহয় ন? ইমান ভাল হেৰি ইমান হৰি অহ, ৰেমটলজিত দেখাব লাগিব। কাৰণ কিয় তেতিয়া ব্লাড টেষ্ট ম দিব নহয় প চামা খান। পৰীক্ষাখনান দিলি তেতিয়া যদি সেইটো হয়, তেতিয়াাহ'লে সেইটো তটো গম পোৱা যাব। যদি মানে
উম, লয়া আহোঁ নেকি যে এক দিনৰ?
অ লৈ যোৱা ভাল হব। কাৰণ হেৰি, লৈ যোৱা ভাল হ'ব কাৰণ কিয় এতিয়া আৰু সেই ক'ব নোৱাৰা ন? বেমাৰ বোৰ বহুত হৰি হৈ থাকে। আৰু খুচৰা বেমাৰ ন? বেমাৰ বহুত।
উম, সেইটয়েতো উ
তটো ত সময়ো নাপা। তুমি সময় ন
নাই মোক-মোক কৈও আছে, কৈ আছে যে এই এইখিনি কি হৈছে? চা মই আকৌ চু কেতিয়াবা চুগাৰৰ কাৰণে কেতিয়াবা হ'ব পাৰে ন? হলো চুগাৰ টো চাই লৈ। কৈছে কি চুগাৰ চাহ দেখাই যায় নহ'লে কি হৈছে? কি কথা এতিয়া মোৰ হাত খান এনেকুৱা এনেকুৱা হৈ থাকে। সেনেকেে মোক মানে বাৰে-বাৰে কৈ আছে। এতিয়া মই তাকে চিন্তা কৰি আছো। একম লৈয়ে যাব লাগিব।
উম, দেখাই লোৱাাতটো ভাল কাৰণ কিয় কব নোৱাৰা নহয়, আজিকালি অলপমান দিগদাৰো হৈছে। যান?
উম, কিবা হৈছে হঠাৎ ভৰিখনৰো হয়, হাতৰো হয়।
তেতিয়াহ'লে হেৰিয়ে হব, আঠাই হেৰী, কি কয়? এবাৰ এ ই এছ আৰ-চি এছ আৰ টো, ব্লাড টেষ্ট খিনি চেক কৰী লবি আহি কেনে দেখাই কেনে। মানে তেতিয়া আৰু মনটো আৰু হেৰি হৈ থাকে। শান্ত হৈ থাকে আৰু। উম মনটো ভাল লাগি থাকে। কাৰণ চব খিনি পৰীক্ষা কৰা হোৱাৰ পিছত বাবু এতিয়া কি চব খায় ন? অ
ফিচাৰি আৰু এই ৰাতিপুৱা হ হা?
এনে ভাত-চাত খাই না সি?
ভাত খাই, ভাত খাই কেতিয়া ৰাতি ৰাতিপুৱা, ৰাতিপুৱা অলপমান এ ভাত খাব আৰু বাকী গাখীৰটো খাই আৰু বাকি মেইনলী ইমান এ ম এনে ধৰ চীজ খেজুৰ বা কাজু এনেকুৱা কে ধৰ পেলাই মিক্স কৰি খিচিৰীৰ লগত, হেনেকে বনাই খুৱাই গাজৰ, বিত দি
অ ঠিকে আছে, খিচাৰিটোত অ চবজি, চবজি গোটেই মিক্স
চ সেইটো অ সেনেকে, সেনেকে দে, সেনেকে সেনেকে খাই, আৰু বিট, বিট, বিট, ৰেগুলাৰ বিট। এতিয়াতো গাজৰ থাকে। থাকে আৰু বিজাৰ গাজৰ থাকে আৰু কেতিয়াবা, এ কাজু দিয়ে কাজু, খীচমিচ এনেকে মানে এটা, এটা দি দে সেনেকে দি পেলাই খায় হয়। বস্তু খিনি এনে অ মানে সেইখিনি কিন্তু এই সে আৰু অলপ-অলপ দুই চামুচ তিনি
অহ, উম, হেৰি এনে দিগদাৰ-দিগদাৰ চিগদাৰ নাই নহ তাৰ?
দিগদাৰ হেনে সিমান সেই দিগদাল নাই? এই ৰাতি অলপমান দিগদাৰ, খেলী থাকে আৰু ভুৱাই ধুৱাই দৌৰা-দৌৰি
উম, অহ, অহ নহয় বেলেগ একো নহয়, আজি ভয় লাগে নহয়। এই কাৰণে লাগি থাকিব লাগে আৰু এ ত
এটা লাগি থাকো আৰু কোনোবা এটা। অহ-অহ চ ঘৰৰ মানুহখেনিৰ লগত যায় আৰু আমাৰ যিমান ৰিলেটিভ মানুহ আছে, তাতে চবৰ লগতে থাকে।
কেচবৰে লগত যদি যায়, তেতিয়া আৰু মানে অ' বহিও অলপমান শান্তি পায় আৰু। উ
অ',
সেইটোৱে। বাকী তাকে খিচিৰি বনাই দিলে একদম কি লথীৰ নিচিনা বনাই দিয়া নাই ভাতৰ নিচিনা বনাই দিয়া?
নহয়-নহয়, এ একদম মানে সেই ভাতৰ আগতে দিছিল লথৰি টাইপত, এতিয়া মানে অলপ ভাতৰ টাইপ বনাই দিওঁ, খাপ
অ-অ-অ-অ, সেনেকে খাব সেনেকে বনাই দিয়া। উ হেৰি-চেৰি কৰি কিনে, খিচাৰি নিচিনাকে পাতলকে, ঠিকে আছে তা মই যাম। এবাৰ ৰবা, তাতে, হেৰি সেইকাৰণে মই যোৱাও নাই নহয় বহুত দিন। কাৰণে মই ত চাব মন আছে। ৰি
যাবা লাগে এতিয়া সেই আহিল আমাৰ, এতিয়া পছে সেই নাই এই পূজা-চূজাৰ সময়ত।
অ' আহ, তাকে হ'ব দিয়া। ঠিক আছে। লগ পাম দিয়া আহ, দিয়া আহ-আহ-আহ,। এই নি